অ শুনিছোঁ আজি আজি বতৰটো দেখোন কেনেকুৱা।
বতৰ টো বৰষুণ দিব চাগে অলপ পিছত কি দুপৰীয়া কি খানা খাবা?
দুপৰীয়া এতিয়া দুপৰীয়া কি ভাৱনা
তাকেই তো কিবা বানে চানডে হয় কিবা স্পেচিয়েল হ'ব চাগে।
নাই নাই যোৱাকালি খালো ৰাতি তোমাৰ।
কি খালা মাংস?
গহৰী মাংস।
আ গাহৰি মাংস।
বহু দিনৰ মূৰত। উম
অ বাই। ইমান দিন কিয়?
এ নাই আমাৰ কম চলেটো।
উম', উম, ঘৰ ঘৰৰ মানে তুমি খুৱাই নেকি অকল
অ মই খাওঁ
বাৰু তোমাৰ খেলৰ প্ৰতি কেনে মানে কিমান জানা খেলৰ ওপৰত
খেলৰ কি খেলৰ কি বুলি কম
ক্ৰিকেটৰ বিষয়ে বুজোৱাচোন?
কেনেকুৱা টাইপ বুজিব লাগিব কেনেকুৱা কি বুজাব লাগিব।
মানে কোন, কোনটো টিম ভাল পোৱা মানে এইবাৰ আই পি এলত কাক চাপোৰ্ট কৰিছিলা
মইতো হেৰি আই পি এলত মই হেৰিক চাপৰ্ট কৰিছো তোমাৰ ৰাজস্থানত আমাৰ অসমৰে দল।
উ অসমৰ বাৰু মই ৰাজস্থান আৰু আৰ চি মোৰ তিনটা চাপৰ্টিভ ট আ টিম আছিল তাৰে ভিতৰত এটা জিকিছে আৰ চি বি। আৰ চি বি, ৰাজস্থান আৰু কে কে আৰাৰ। অ কিয়? বি বিৰাট কোহলীক বেয়া পোৱা, কিয় কাৰণটো? কিবা আছে
কাৰণ নাই মোৰ কাৰণ মানে সে আৰু মোৰ ৰোহিত শৰ্মাক ভাল লাগে অলপ
ৰোহিত শৰ্মা তাৰপিছত ধোনিটো এইবাৰ নাই চি এছ কে এইবাৰ জিকিল হয় ধনিৰ কাৰণে মানে এ ধ ধনি নাহিল ন
অ
চ ধনি যিমান দিন আছিল চি এছ কে জিকি আছিল তুমি এটা বস্তু ফকাচ কৰিছা মানে ধনি যিমান দিন আছিল মানে চি এচ জিকিয়ে আছিল এইবাৰ ধনি নাই চ' চি এচ কে একদম প্ৰথমতে ওলাই গ'ল
হয় নেকি হয় হয় মাজতে কিন্তু খেলছিল তাৰে মাজত হাৰি গৈছিল
অ হয় হয় হয় হয় ধনি হাৰিছিল মানে ধনি মানে ভালকে কেপ্তেইনচি কৰে মানে আৰু মই ক'ব বিচাৰিছো
এটা হেৰি ভাল লাগে প্লেয়াৰক খুব ভাল কেপ্টেইন কৰে তোমাৰ
কোন চুবনাম গিল
কি পণ্টিংক চিনি পোৱানে
হয় হয় ৰিকি পণ্টিং হয়
ভাল লাগে
এ এতি এতিয়া বাৰু নাই এইবিলাক
নাই নাই আগৰ কিন্তু আগতে সেই ফিফা ৱৰ্ল্ড কাপ তোমাৰ
হয় হয় তিনিটা তিনিটা ৱৰ্ল্ড কাপ চিৰিয়েলি লৈছে ন
চিৰিয়েলি লৈছে তোমাক চিৰিয়েলি মানে তুমি আৰু লৈছে আ আ তিনিটা সি লৈছিল কিবা দুই হেজাৰ সাত দুই হেজাৰ দুই নে তিনি তাৰে পিছত আৰু কিবা নাইন নায়েনত ইচটিবয় লৈছিল
নাইনটিন নাইনটি নাইন নেকি
নাইনটি নাইনত ষ্টিভয়েল আছিল অষ্ট্ৰেলিয়াৰ কেপটেইন আছিল তোমাৰ
হয় হয় হয় হয় বাৰু মই ক্ৰিকেট ক'ব গ'লে ৱৰ্ল্ড কাপ চাওঁ আৰু টি টুৱেণ্টি চাওঁ আৰু আই পি এল চাওঁ টেষ্টত মই কিবা বুজিয়ে নাপাওঁ টেষ্ট টো বুজি পাওঁ কোনটো বৰ বৰিং লাগে
ম মই তেষ্টি চাও তোমাৰ হেৰিবিলাক চব এই অষ্ট্ৰেলিয়াৰো তোমাৰ হেৰি দলেখন ইংলেণ্ডত যি হয় এটা চিৰিজ বৰদাৰ বৰদাৰ গ্ৰামস্থটো ফি
মই তেজটো কিবা বৰিং লাগে ইমান দেৰি চাব নোৱাৰো মই উডিয়াই চাওঁ মানে পঞ্চাশ চব আৰু খেলটো চাওঁ এই কালি নে পৰহি যে শিল ইণ্ডিয়া আফগানিষ্ঠানৰ যে আছিল এই এইবাৰ ফাৰ্ষ্টটো তাৰপিছত নেক্সটটোতো আছে ইণ্ডিয়া আৰু ইংলেণ্ড তিনি জুলাই পৰা নে চাৰি জুলাইৰ পৰা অডিয়াই ছেকেণ্ড ছেকেণ্ড অডিয়াই আছে ন ইণ্ডিয়া আৰু ইংলেণ্ড ইণ্ডিয় আৰু আফগানিস্তান হৈ গ'ল ন
হয় অ আজি কালি অ তোমাৰ হেৰি খেলাটো কিন্তু ভাল লাগে তোমাৰ
টেষ্ট খেলা মানে এইটো ওৱান দে টাইপ হয় ন মানে যিমান দেৰি উইকেট ফুল উইকেট নাযায় তেতিয়ালৈ খেলি থাকিব পাৰা অ হয় হয় ব খেলাত মজা ভাল কিন্তু মই কিবা ইণ্টাৰেষ্টিং নাপাওঁ টেষ্ট
আৰু আৰু প্লেয়াৰ এটা তোমাৰ টেষ্ট খেল
অ টেষ্ট খেল এইটো কাৰানে টো টেষ্ট ক্ৰিকেট নামে নামেই কি হল
হয় আৰু তোমাৰ তিনিদিন চাৰিদিন বেটিং কৰিব লাগিব পাঁচদিন তুমি চাৰি দুইদিন ফিল্ডিং কৰিব লাগিব
বেটিং ফিল্ডিং অ হয় হয়
গৰমত স গৰমত ফিল্ডিং
আৰু টেষ্ট খেলাৰ পৰা কোনটো এটা মানে বলাৰ যিসকল আছে হেহেটৰ কোনটো মানে ইম্প্ৰুভ হয় কোনটো এইটো ভাল মানে এটো বেটিং কৰিব পাৰে ন তুমি আজিকালি মানে চাই চাই মানে প্ৰায়ভাগ চাই চাকে চাগে আগতে যিবিলাক বলাৰ আছিল এতিয়া চবল অলৰাণ্ডাৰ হৈ গছে বেছিভাগে
হয় হয়
সেনেকে আগতে হাৰ্দিক পাণ্ডো বলাৰ আছিল ন বলাৰৰ নামে যি জনা গৈছিল হাৰ্দিক পাণ্ডেক
হাৰ্দিক পণ্ডিয়াৰোঁ প্ৰথমৰ পৰা অলৰাউণ্ডাৰে ধবাৰ
কুণাল পন্দিয়াও টো বলাৰ আছিল ন
অ ই থাকে মানে অলপ অলপ এ যে
টেষ্টত খেল খেলি মানে ইম্প্ৰোভ আহিছে
এতিয়াতো মানে তেজ তোমাৰ হেৰি তোমাৰ এতিয়াতো মানে অকল চবেই বেটিং প্ৰেক্টিচ কৰে তোমাৰ
প্ৰেকতিছ কৰা ন
অ অলপ ভলি
অ হয় হয় হয় হয় হয় বেটিঙৰ প্ৰকতিছ ছ আৰু এটৰ মেইন ইম্প্ৰুভটো হৈছে টেষ্টত মানে টেষ্টত নামিব পাৰে ন টেষ্টত মানে এশ ৰাণ কৰিব পাৰে বা পঞ্চাশ ৰাণ কৰিব পাৰে ন
এনে এনে টেষ্টৰ তুমি কি জানা মানে কি ষ্টত হাইষ্ট কল কোনে কৰিছিলে ন জানে নেকি
তেজ ধাই স্ক
অকলে অক অকলে অ এইবাৰ নহ একদম তোমাৰ হিষ্টষ্ট্ৰি দ আৰু তোমাৰ
তুমি জানা যদি কোৱা
মই মানে জানো এইটো মানে ব্ৰাইমলাৰ কৰিছিল
এইটো কৰ প্লেয়াৰ হয় মানে কোন টিমৰ ৱেষ্ট ইণ্ডিজ মই এটা এটা ফকাচ কৰিছো ৱেষ্ট ৱেষ্ট ইণ্ডিজৰ মানে বলাৰ কোৱা বেটাৰ কোৱাোৰ বহুত খেলে কিন্তধু
অহ এই আগততে বহত ভালছিলছিল
হয় নহ এতিয়াও মানে তুমি বলাৰ চোৱা বলাৰো বহুত কোবাই কন্তটো
এতিয়া মানে টুৱেন্টিৰ কাৰণে ভাল কিন্তু তাৰমানে তোমাৰ হেৰি ওৱান েৰ কাৰণে ভাল নহয়
হয় হয় হয়
যেম কিন্তু আগতে যেতিয়া তোমাৰ গেৰি হতে
হয়
আৰু তোমাৰ এইবিলাক আছিল আৰু তোমাৰ পুৰণা প্লেয়াৰ বহুত আছিল
পুৰণীয়া বিকি পডিঙতৰো টাইমতো বহুত ভাল খেলা চলিছিল এতিয়াতো ইমান নচলে এতিয়া মাজে মাজে খেলত কাজিয়াও লাগে মই মানে দেখা পাওঁ ন টিভিত। কাজিয়া মানে এনেকুৱা কোৱা কাজিয়া নহয় মানে তৰ্কা তৰ্কিত লাগি যায় ন বেটাৰ আৰু বলাৰে।
ওম। তেষ্টৰ কিন্তু তেষ্টত মজা আছ। তুমাতে চলা ভাল পাওঁ তোমাক।
টেষ্ট খেলা তুমি গোটেই চোৱা।
গতেই মানে মই চাওঁ মই ভাল টিমৰ হ'লে চাওঁ মানে মোবাইলত চাও তোমাৰ স্কৰটো বিচাৰি থাকোঁ।
মই ইণ্ডিয়াৰ হয়, ইণ্ডিয়া হ'লে অলপ চা বাৰু বেলেগ টিমৰ স্কৰ চোৱা যায় বেছি।
অ বেলেগ তোমাৰ নাছ ই- ততে
উম ইণ্ডিয়াৰ প্লেয়াৰ কেইটা চিনি পাওঁ ন চ। আৰু তুমি ঔ ঔমেনছ খা ক্ৰিকেটৰ ওপৰত কিবা ইণ্টাৰেষ্ট আছে মানে মোৰতো মানে ঔমেনছ খেল চাই ভালেই নালাগে। কাৰণ কা কা কাৰণ এট- টাই যে মানে মই। ইণ্ডিয়া টিমৰ ধৰা বা বেলেগ টিমৰ ল'ৰা টিমক চব চবকে চিনি পাওঁ এ এটা দুটা হলেও চিনি পাওঁ যেনে আফগানিস্তানৰ ৰাছিদ খানক। চিনি পাওঁ। বা ইণ্ডিয়াৰ টিমৰ বিৰাট। কহলি, ৰোহিত শৰ্মা। অ তাৰপিছত চেখাৰ দাবাং চেখাৰ দাবাং বাৰু এতিয়া নাই আগতে আছিল। তা পিয়দ তাৰপিছত কোন আছে এতিয়া শুবনাম গিল। তাৰপিছত ঠি ঋ ঋতুৰাজ গায়কত সেইবিলাকক চিনি পাও চ' মোৰ মানে মেন্স মেন্স খেলা চাই বেছি ভাল লাগে। ঔমেনৰ চাই তুম তোমাৰ?
তোমাৰ হেৰি তুমি অসমীয়াত কবা অসমীয়া যাত তুমি হেৰি অ তোমাৰ মহিলাটো ভাল নালাগে আৰু।
হয় হয় হয় ল ল'ৰাৰ ক্ৰিকেট চাই ভাল লাগে মোক মানে ভাল লাগে মানে মই প্লেয়াৰৰ নাম। জানো ন যদি মই মানে মহিলা খেলাৰ তো নাম নাজানো ন প্লেয়াৰ কেইটাৰ মানে মই এটাৰে নাম, জানো স্মৃতি মান্দানা স্মৃতি মান্দানাৰ নাম জানো আ জানো প্ৰীতি কিবা নাম আছিল। প্ৰীতি সিং নে কিবা আছিল।
শৰ্মিত খেৰ এটা আছে নেকি? ত কেপটন তো ফৰ্মে অ! চ ন! নক! ম কি বছ চে নক আমাৰ অসমৰো নহয় দুজন কিবা আছিল তোমাৰ কি গ কিবা গগৈ নে কি তেনেকে
হ'ল মেনচৰ খেলা চাই যিমান ইণ্টাৰেষ্ট লাগে ন মানে মেনৰ খেলা।
অ অ কিয় ভ মোৰ মই ভাল মই নাচাও তেনেকে
অ মানে ইণ্টাৰেষ্ট নাপাওঁ মই। এইাতটো লাহে লাহে ঘোবাব টি ট টি টুৱেণ্টি টো লাহে লাহে গোৱাব। কেছ এৰি দিব কিবা কৰিব মানে এ ত মানে এনাৰ্জি টো বহুত। ল' থাকে মানে এনাৰ্জি হ'ব লাগে আৰু মেনৰ চাই বেছি হ'ব লাগে। লৰাৰ চাই বেছিব'াগে। াগে হিচাপত
হয়। এইটোতো হয় আৰু তোমাৰ।
মানে মই ইণ্টাৰেষ্টে নাপাওঁ মই নাচাৱেই মানে চাম কিব, বুজে নাপ
মইো নাই মই তেনেকে যোৱা বছৰ চাইছিলো। তোমাৰ ইণ্ডিয়াৰ চেম্পিয়ন হৈছিল মহিলা দলটো
অ হয় হয় এই এই এইবাৰো খেল চলি আছে ন মই বাৰু চাই আছো অলপ অলপ, ইণ্ডিয়াৰ খেল থাকিলে চাওঁ বাৰু মানে ইণ্ডিয়াৰ মানে-মানে ল'ৰাৰ খেল থা-থাকিলে যেনেকুৱা ষ্টাৰ্টিঙৰ পৰা লাষ্টলৈ চোৱা যায় এনেকুৱা নহয় মানে। অলপ অলপ চাওঁ।
মানে ম এতিয়া খেল চোৱা কমিছেও, এতিয়া বহত।
এ টাইমে নাপাওঁ ন এতিয়া, ম-মই-মইতো টাইমে নাপ অ', ডিউ-ডিউটি যাওঁ কলেজ যাওঁ এইবিলাকে। এতিয়া খেলৰ খেল খেল বাৰু খেলো মইওঁ খেলো ক্ৰিকেট, টাইম পালে গাঁৱত গলে খেলো।
পথাৰত ত খেলি মজাই লাগে ক্ৰিকেট। বাকী তোমাৰ ফেভৰেট টিম ইণ্ডিয়া ইণ্ডিয়াৰ বাহিৰে আৰু কোন হয় ৱৰ্ল্ড কাপৰ? মোৰটো ইংলেণ্ড হয়, অহ।
পুুলিয়া
ক্ৰিকেটৰ অষ্ট্ৰেলিয়া ন' অষ্ট্ৰেলিয়াৰ কাক ভাল লাগে? অষ্ট্ৰেলিয়াৰ বৰ্তমান প্লেয়াৰ কাক ভাল লাগে তোমাক?
অষ্ট্ৰেলিয়াৰ এতিয়া বৰ্তমান মোৰ মোৰ মোৰ বৰ্তমান এতিয়াটাই বেছি দখ ভাল লাগে
ট্ৰেভিছাইড, ট্ৰেভিছাইড বহুত কোবাই গ'লতো।
ভাল লাগে আৰু মোৰ হেৰিত ভাল লাগে তোমাৰ বলাৰৰ হেৰিক পালে তোমাৰ য'য জলিত আছোই যি তোমাৰ
হয়, হয়, হয় ঠিক আছে মনটো ৰাখিছো দিয়া আজি বহুত ভাল লাগিল খেলৰ ওপৰত কথা পাতি আৰু কেতিয়াবা আগবাঢি লৈ যাম দিয়া ধন্যবাদ ৰাখিছো হা।
ধন্যবাদ ঠিক আছে ৰাখিছোঁ।